হেল্ল'? অঁ, এনে আছো।
মই আ তোক ফোন কৰি আছোঁ তাতে হোৱাটছেপত।
অঁ আচ্ছা।
মেছেজ দিছিলোঁ না
অঁ অঁ।
কি কৰি আছিলি?
মই তাৰনে মানে ইংলিছৰ মানে আজি একজাম গৈছে ন?
অঁ
ত' সেইবিলাক মানে এনচাৰবোৰ কৰি মানে গুগলত মাৰি কেনে চাই আছিলো কোনটো কোনটো শুধ
আচ্ছা।
অহ।
আজি আছিলে একজাম?
অ'
কি আছিল আজি?
আজি ইংলিছ, অ। আজিৰ পৰা ষ্টাৰ্ট হৈছে।
অ' কিবা, কি কয় কিমান মাৰ্কসৰ?
ফিফটি।
ফিফটি? অ কিবা ইউনিট টেষ্টহে চাগে ন?
অ' ইউনিট টেষ্ট।
উম। চাহ খালি?
নাই খাৱা।
নিতু নাই?
আছে।
কৰে ই?
বিচনাত আছে এনেই, ঘুমাই আছে
কথা পাতা নাই?
নাই।
সেইদিনা পৰা পাতা নাই নেকি?
মাতচি, ই এনে পা
সেইদিনা মোক কৈ আছে মই কথা নাপাতোৱে
অ সেইদিনা মানে ড্ৰয়িং কৰি আছিল তাইৰ আৰ্ট কপিটোত
অ।
কইথানতে আহি কে নাই কৰ'বাত কিবা ম'ম' খাবা গৈছিল আহি কে নাই আটা পাৰি দিছি এইকাৰণে দতালৰ গালি হৈছে
ৰিচাৰ্জ নাই বলে ইহঁতৰ
ভাই,
উম। এইটো কাৰণে চাগে এনে শুই আছে।
উম! মোবাইল, থাকল এটা
সেইটোৱে মোক সেইদিনা কৈছে মোৰো, ফোন কৰ বুলি
আহ!
তাৰপিছত মই আৰু ময়ো কিতাপ পঢ়ি আছিলোঁ ন, পিছত আৰু সেইটো কাৰণেহে নকৰো আৰু যা। আজি বুলি এইকেইদিন কৰাও নাই মই আৰু কাকো ফোন। ৰাণী বাইকো‌ কৰা নাই।
অ', তই কি কৰি আছা?
মই এই এনেই আছো। কিতাপ লৈ বহি
অ', ভাত বনালা?
নাই ইমান জল্দি ক'ত এতিয়াহে চাহ বনাই আছে আমাৰ, চাহে খোৱা নাই। কালি, কালি একজাম আছে? কালি কি আছে?
কালি ছ'চিয়েল আছে।
ক্লাছ টেন না তোৰ?
উম
মেট্ৰিক দিবি আৰু তাৰমানে। ছ'চিয়েল
অ' মেট্ৰিক বুলি ক'লে ভয় লাগি যায়।
একো নাই দে, ভালকে পঢ়ি থাকিলে আজিকালি সোনকালে শুব নিদিয়ে বোলে তোক!
উহু
আগতে নহ'লে তই তোৰ মাহঁতে ফোন কৰে যেতিয়া, অ, তোৰ মাহঁতে যেতিয়া ফোন কৰে, সেইটো সময়ত মুনু কি কৰে বুলি ক'লে তই মুনু নাই ছে বুলি এতিয়া সেইদিনা তাৰপিছত এই কিবা নিতুক ফোন কৰোঁতে, নিতুক কৈ আছিল দিনত ফোন কৰিছে। তাৰপিছত এ কৈ আছে আজি কালি নাই শুব নিদিয়ে, আজিকালি দছ
দছটা, এঘাৰটা, বাৰটা বাজি যায় কেতিয়াবা।
উম, নহ'লে পিছত মেট্ৰিকৰ সময়ত কিবা হ'ব, প্ৰব্লেম হ'ব, ক্লাছ টেন পাইছে, সেইটোকাৰনে আজিকালি শুব নিদিয়ে বুলি কৈ আছে। টিউচন লৈছা নে লোৱা নাই? ক'ত লৈছা ওচৰত? টে
অ'কচাপ
অ-কি কি চাবজেক্ট পঢ়ায়?
তাতে মেথ, চাইন্স আৰু ইংলিছ।
অ- অকল এই কেইটা ন?
উম-
বাকী এনেও ঘৰতে তই এইটো পাৰিবি। ছ'চিয়েল আৰু এম-আইল বিলাক না? ইলেকটিভা চাবজেক্ট -
জিঅগ্ৰাফি লৈছো।
বাহ-
উম
ভাল লাগে নেকি?
অ' লেখব পাৰি বনাই বনাই।
আচ্ছা। মোৰ কিন্তু ইমান বেছি ভাল নালাগে। মানে ছ'চিয়েল চায়েঞ্চ।
মোৰ চচিয়েল চাইন্সটো মইও ভাল নাপাও। ই--বহুত বৰিং- বহুত বৰিং। ইমান- টোপনি লাগে পঢ়াৰ টাইমত। উম-
মন নাযায় আৰু না?
অ- আৰু ক্লাছ কি- অ- কিবা আহিব কিতাপ- ওলালিয়ে আৰু মানে টোপনি লাগি যায়।
আৰু ক্লাছততো আৰু বেছি যদি কোনোবাই ক্লাছ কৰি বুজাই থাকে
কি তই কি ল'বি ছাবজেক্ট পিছত মানে কিবা মেট্ৰিকৰ পিছত কি ভাবিছা ছাইন্স না আৰ্টছ
চাইন্স লম বুলি ভাবিছো।
ছায়ন্সটো ভাল লাগে
অ' যদি মানে চাই লেটাৰ ৰাখবা পাৰো তেতিয়া ৰাখিম নহলে আৰু আৰ্টছ লবা লাগবো ল'ম বুলি ভাবিছো
নিতুৰ একজাম শেষ পাল চাগে ন
অহ
জুলাইত বোলে আহ তহঁতে।
অ' জানো
কেই তাৰিখ মানত আহিবি।
কিবা কেই তাৰিখ মানে যাই বা সাত আঠ তাৰিখ মানে যাম চাগে।
জুলাইত কাৰ বাৰ্থডে আছিল তোৰ ন নিতুৰ অ টোৰ কিবা না ধাৰ,
দহ ন কি আছিল বা মনত নাই মোৰো
কিবা আছিল না দ
অ'
তেনেকুৱাই কিবা আছিল।
উম!
ৰাণী বাই ফোন কৰিছিল নেকি?
ৰাণী বাই ফোন কৰিছিল ফোন কৰিছে ফোন, কৰোতে তাৰ পিছত মাত দিলেও মাতে শুনা নাপায়।
তাত ন নেটৱৰ্ক, একে প্ৰব্লেম মোক কৰা নাই মোক সেইদিনা কৈছে মই মনুক ফোন কৰিছিলোঁ কৰ বুলি কৈছে ম নকৰোঁ আৰু আজি বুলি এলাহ লাগি আছে মোৰো সেইকাৰণে মই পিছত আৰু নকৰো। কৰিলোঁ।
অ ৰাতিপা কৰিছিল হেল্ল' হেল্ল' বুলি ক ক ন নাপায়,
মানে কিবা নাপায়।
অ তিন বাৰ কৰিছে, তিনি বাৰ!
ইয়াতো বোলে, ই বোলে অকল মোৰ লগত তাই ভালকে কথা পাতিব পাইছে মানে পাৰিছে? বাকী মানে নিতুকো ফোন কৰিছিল নেকি ন তোৰ লগতটো ভালকৈ কথা নহ'ল। সেইদিনা মোক কৰিছে ৰাতি
অ।
মানে ই বাহিৰত আছিল মানে ৰাস্তাত
অঁ মোকো সিদিনা কৰ অ খোজ কঢ়ি তোৰ তা কিবা মাতটোৱে আহা নাই, মোৰ যি হাঁহি উঠছ
নেটৱৰ্ক নেটৱৰ্কে নাপায় তাৰ, এনেকুৱাই মোৰো ফাৰ্ষ্ট যিদিনা সি প্ৰথম মানে ফাৰ্ষ্ট টাইম ফোন কৰিছে, তেতিয়া এনেকুৱা হৈ আছিল পিছত এ তাৰ নেক্সট ডেহে ভালকৈ হৈছে, তাৰপিছ সেইদিনাখন এদিন। পাতিলোঁ এদিনে পাতিছো, ইয়াৰ লগত এদিন আৰু নিতুৰ লগত এদিন আৰু কাৰো লগত তেনেকে পাতা হোৱা নাই।
অঁ। মই কিবা, আজি কি আছিল বা আজি মানে কালি কাচ ছিল আমাৰ গাঁৱত আটা এজন মৰছিল তাৰপিছত তাত দে আজি সেতে খাবা আহিছিল মই যোৱা নাই, অঁ শ্ৰাদ্ধ
উম
মই যাৱা নাই, মই ৰাতিপুৱাতে, মোৰ বাৰটাৰ পৰা পৰীক্ষা আছিল না
অঁ সেইটোৱে খাই গৈছা কিবা?
চাৰে-এঘ্ৰতাত
উম। ৰাতি কি বনাব আজি?
পুৰি খাই বলে আজি, ভাত নবনাই।
বাহ কি আনছে?
আহ, কিবা মটৰ, কাবালি বুট, এনেকে আলু দি ভাজব বলে।
বনাব আৰু।
তৰকা
অ' হল বনোৱা? না বনাব হে।
নাই অলপ দেৰিকে বনাব, নহলে চল-চোপনি লাগে না
অ জল্দি খালে আৰু পঢ়িব মন নাযায়, খালে আৰু কিবা কৰি থাকিব মন যায়।
আহ
বাকী ইহঁতে নাই।
আছে বহি আহি বহি আছে আছে বহি আছে
তহঁতৰ ততেই খায়?
উহো নাখায় অহ
তহতে চাৰিজনে খোৱা নেকি?
অহ
ককাটোও নাখায় নেকি?
উহো এনে ভাজা-চাজা বনালে দিয়া উম, হয় আৰু
অ মানে এলেকাটো হয়েই আৰু এটা ঘৰত থাকিলে মানে মাংস-চাংস বনালে, ভাল চব্জী বনালে দিয়া হয়। ইহঁত দুজনে খাই নেকি? কোনপিনে বনাইছে ইহঁতে পাকঘৰটো?
ঘৰৰ ভিতৰতে আছে ৰুমটো ডাঙৰ না, অ অ
তহঁতৰ ঘৰটো হ'ল নতুন ঘৰটো কমপ্লিট?
নাই হোৱা নাই, কালাৰ লগাবা আছে দৰ্জা লগোৱা নাই
কি কি বাকী আছে আৰু এনে খিৰিকী চিৰিকিটো লগোৱা হ'ল চাগে
খিৰিকী লগাইছে অ
গ্ৰীল দিছা খিৰিকীৰ?
হা?
গ্ৰীল দিছে খিৰিকীত।
নাই দিয়া, দিলো।
পেন ৰাখিব নেকি?
অঁ, কি দুটা ৰুম না?
অ, দুটা।
কি কালাৰ দিবি?
নাজনু।
তহঁতৰ হোৱাটটোৱে লাগি আছে বে বেকগ্ৰাউণ্ডত এনে যোনটো এতিয়া প্ৰাইমাৰ লগাই ৰাখিছে ফটো চটত মানে ভাল আহে না বেকগ্ৰাউণ্ডটো এনেকুৱা টাইপৰে তহঁতৰ ৰুম যোনটো তহঁতেটো এটা ৰুমতে থাকিবি চাগে।
উম!
নিতু আৰু তই।
অহ।
এটা ৰুমত তহতে যোনটো ৰুমত থাকে এনেকা লাইট টাইপৰ মানে এনেকুৱা টাইপৰে দিবি। তেতিয়াহ'লে ৰুমটো অলপ ডাঙৰ লাগে আৰু অলপ মানে ব্ৰাইট লাগে না। ভাল লাগে।
উম, উম। আনকমন কালৰ দে ইমান দাঠটো নে
ডাৰ্ক ডাৰ্ক কালাৰ ভাল ভাল নেদেখি আ আৰু অ মানে আন্ধাৰ আন্ধাৰ টাইপ লাগি থাকে না। ৰুমটো সৰু সৰু টাইপ কিবা ভাল নালাগে। মানে দিনত তাৰ বেছ দিনত হওঁক মানে কিবাই লাগি থাকে মানে। লাইট চাইট নজ্বলালে চি কি বন্ধ থাকিলে মানে। আন্ধাৰ লাগি থাকে ন ভাল নালাগে।
উম।
পঢ়িব বহা নাই?
নাই।
কেতিয়া পঢ়িব বহি?
চচিয়েল পঢ়া আছে তে
বাহ! বনাই লিখা চাগ এ
হাঁ
বনায়ে লিখা চাগে এনেও!
উম
এ বনাই লিখাটোৱে ভাল দে, এনেও মুখস্থ কৰি যোৱাত মানে পাহৰি যোৱা খাইনা পিছত, সেই পাহৰি পাহৰি গ'লে আৰু পিছত মনতো নাহে লিখিব নোৱাৰি, তেনেক
অ', সেনকে।
আৰু, আৰু ইমান আইব, আইলে এতিয়া প্ৰশ্নটোকে মুখস্থ কৰিছ চব খিচৰি হৈ যাব পাহৰি যাওঁ।
কিবাবিলাক বেছি, কিবা হয় না, কনফিউজন হয় না
উম, আৰু, অ', ইমান জমা! ক'ৰ কি চন! কিতা আন্দোলন হৈছিল, কি হৈছিলে কোনবা মৰছি তাৰ জন্মস্হানটোও লাগে, কিয় লাগে, মৰছি মৰছি
এইবোৰ এড কৰাৰ কি জৰুৰী? কোনে, সেইটোৱেইতো। তাৰ, অ, তাতকে যদি বেলেগ কিবা টপিক থাকিল হয়, তথাপিও ভাল লাগিল হয় না?
পলিটিকেলতটো ভাল লাগে অলপ।
পলিটিকেলটোতো যেনেবা অ', কিন্তু হিষ্ট্ৰী মই এক
মইও বহুত বেয়া পাওঁ। কোন কি ক'ত কেতিয়া জন্ম হৈছিল ক'ত জন্ম হৈছিল এই বিলাক মুখস্থ ৰাখিব লাগে। অঔ কাৰ কাৰ কাৰ শাসন কালত অঔ
কাৰ শাসনকাল শেষ হোৱাৰ পিছত কোনে আহিছে, কোন ৰজাই মানে কিবা কৰিছিল এনেকুৱা।
কম থাকে।
ভায়েক কোন? কোনে কাক মাৰি ছিলে এনে কুৱা বাপ ৰে' বাপ, কিমান যুদ্ধত কোনে কাক হেৰুৱাইছে এনেকুৱা একেবাৰে ভাল নালাগে আৰু। হয় নে?
এইগিলা জানি বা কি কৰি মৰিছে মৰিছে এইগলা কি মানে অ'
উ।
তাকে আৰু আমাক কৰবা দিবা লাগে ন? উম সেইটোৱে সেটো জন্ম ডেট বাৰ্থডে ডেট আমি কিবা কৰি